হেল্ল'।
হেল্ল'।
অহ কি কৰি আছা?
অ এয়া ভাত বনাই আছো। ভাত খালে নেকি আপুনি?
নাই বনোৱাই নাই বনাবহে।
বনোৱাই নাই অহ। পিছে খবৰ-খাতি ক? এ, আতঠাই বাজিল দে আহি পাওতে- পাওতে ডিউটিত দেৰি হ'ল বহুত।
অহ, আজি বহুত গৰম দিছে ন'?
উম, বাপৰে - বাপৰে বাপ ধোঁৱা -ধোঁৱা দেখি গৈছো আজি।
হু-হ তাকেতো। আহি পাই নেমু পানী খাব লাগে। দিয়ক আপুনি খাইছেনে নাই বা আৰু যি গৰম গৈছে।
উম, নাই নেমু পানী খোৱা নাই।
আপোনালোকৰ নেমু গছডাল আছিল যে আছে নে নাই?
ইও কাতিদিলো সেইডাল নাই। আছে ৰুইছিলো লাগিছে বেছি লাগা নাই কেইটামানহে লাগিছে।
অহ, নেমুডাল ঘৰতে হ'লেও গৰম দিনকেইটা চলি যায় ন',?
উম আছে যেনিবা নিকিনাকে খাব পাৰি আছো।
ঠিকে আছে দিয়া আপোনাৰ ডিউটি এ এতিয়া ক'ত চলি আছে বাৰু?
মই এজাইল হস্পিতেলতে সোমাইছোঁ।
অহ
এজাইলট
তাতে ভালে লাগে বাৰু আপোনাৰ কেনেকুৱা লাগিছে বা?
বেয়া লগা নাই কামত ভালে পাইছোঁ।
অহ মই দুবাৰমান আছিলো নহয় তাত আমাৰ ছোৱালীৰ এবাৰ গা বেয়া হওঁতে আৰু এওঁৰো এড এডমিট আছিলো তেতিয়া ভাল লাগে দেই ডক্তৰ বিলাক চিষ্টাৰবোৰ বহুত ভাল।
উম -উম -উম বেয়া নহয় ভালে।
অহ
অহ, তাত হেৰি সোমালো মও হেই এপ্ৰিলৰ এ হেৰি এপ্ৰিলতে হ'ল ন' ইলেকচন?
অহ - অহ
ইলেকচনৰ পিছদিনা সোমালো এপ্ৰিলত।
ঠিকে আছে দিয়ক আৰু তাতে আপোনাৰ আমাৰ এই- এইখিনি অঞ্চলৰ বহুত মানুহ আছে আপুনি লগ পাইছে চাগে। তেতিয়া আছিলে বাৰু ন'? অহ, ৱাৰ্ড বয়ো আছিলে কোনবা -কোনবা
আমি তিনিজনী একে আমি তিনিজনী একেলগে কৰো ছোৱালী আৰু এয়াৰফালে কি কয়? ভালৰ ছোৱালী আৰু মই।
অহ, ন 'ঠিকে আছে আমাৰ এইখিনিৰে মানুহ আহোতে কেতিয়াবা লগে -ভাগে আহিব পাৰে।
উম, লগে ভাগেই আহো একেলগে যাওঁ একেলগে আহো। হস্পিতেলৰ কামটো মই চৈধ্য হাজাৰ সোমাই বাৰ হাজাৰ দিছিলে এয়া হেৰিয়াত ডাউন টাউনৰ সেইখিনিতে নতুনকে হৈছে নহয় এখান তাৰপছত উ নাইট দুয়োটি কৰিব নোৱাৰো কাৰণে হে নকৰিলো তাত পাইছিলো মই সোমাই এ বাৰ হাজাৰ মানে নাইট দুয়োটি নাই আৰু উম, -উম -উম
এতিয়া আছে নে নাই ইয়াতে?
এতিয়া দিবহে ই এছ আই মোক।
অ একদম লৈ ল'বা এতিয়া ই এছ আইও ইমান ভাল। এতিয়া যে আমাৰ শাহুমাৰ যে আজি আহ ছয়দিন এডমিট হৈ থাকিলে তাৰ আহ আ আগতো মানে ধৰক চাৰি- পাঁচ দিনমানৰ আগতো সেই এডমিটে আছিল বহুত ভাল। মানে ট্ৰিটমেন্ট বিলাক অকমান শ্ল' হয়, মানে ছয় দিন, পাঁচ দিন ৰাখেই কিন্তু ভাল। চাফ- চিকুণ, খোৱা -বোৱা কেয়াৰ বহুত ভাল।
ই এছ আই টো আমাৰ দেউতাকে যেতিয়া কোম্পানীত কাম কৰি আছিল তেতিয়াৰ পৰাই আমাৰ ই এছ আই আছিল। আমাৰ নৱহাত তাতেহে জন্ম পোৱা।
অহ।
তেতিয়া বনাইহে আছিলে নৱজ যেতিয়া জন্ম হোৱা মাত্ৰ দুটা ৰুম। দু তিয়াটো মোৰ নহয়, এটা ৰুম মাজতে পাৰ্টিচন দিছিলে।
উম।
তাৰমানে তেতিয়া এনেই এ এডমিট কৰে আৰু। মানে ধৰ ডেলিভাৰী বা অপাৰেচনবিলাক বনাই হে আছিলে ৰুমবিলাক। ৰেড ক্ৰছত জন্ম হৈছে। নৱ আৰু মাতো, চুনুহে সৰুটোহে জন্ম হলি আছে হস্পিতালত।
তাকে এতিয়া সেই আ আৱ আগৰখন নাই নহয় গম পাইছে?
গম পা গম পাওঁ নতুন বনালে তাহঁতে।
বহুত ধুনীয়া হ'ল এতিয়া। ডাঙৰ ৰুম-চুমবিলাক ডাঙৰ-ডাঙৰ ধুনীয়া।
অ হ'ব ইয়ে শেখ ইয়া চেকাতটো মোৰ ইয়া হে ইয়া ছাৰক ফোন খবৰ কৰি আছো কৈছে আপোনাৰ নামটো আহিলে হৈ যাব আৰু।
ই এছ আই কাৰ্ড এম ই এছ আই মান হেৰি কৰা এখন লিষ্ট থাকে না।
অ অ।
লিষ্টত নাম
সেইখন হ'লে নিশ্চিন্ত আৰু ন আমাৰ নিচিনা মানুহৰ সেইখন লাগে আৰু।
আহ।
আমাৰো এতিয়া স্কুলৰ পৰা হৈ গল নহয় মুনুহঁতৰো হৈছে। সিহঁতৰ ফেমিলিটো হৈ গ'ল এ চবৰে থাকিব লাগে আৰু কাম কৰি খোৱা মানুহখিনি।
গেছ এখন লাগে অ চেন্ট্ৰেল নহয় জানো গেছ এখন চেন্ট্ৰেল নহয়।
আগত চেণ্ট্ৰেল হোৱা নছিলে এতিয়া চেণ্ট্ৰেল।
এতিয়া হ'ল উম। তাকে আপোনাৰ কাইলৈ চানডে আছে বন্ধ নে?
বন্ধ নাই, মই এই নটা আঠ তাৰিখ, ন তাৰিখে অফ ল'ম। এই হঠবাৰ জান নেকি ছোৱালীহঁতক আনিব ঠিক নাই। নাতি দুটা, গৰম বন্ধ হৈছে নহয়। অহা নাই বহুত বছৰ।
অ সঠেবাৰীত ন।
উম। কেনে পালা ইতি বুঢ়ে কেনে পালে?
এতিয়া আপোনাৰ অঁ ভালে হৈছে এতিয়া কি জানে নাই পুৰা ৰত্নৰ বোলে প্ৰভাৱ ভাৱটো ভিতৰতো পৰে এ, তিয়া সেই পেটৰ বিষটো আছেই অলপ অলপ। তাৰ পিছত সেইদিনাখন আকৌ কি হল আপোনাৰ সেই দেউতা আছিলেই লগতে মানে মা সেইটো আ টোলেচন ৰুমত ৰাখিব দিছে, স্কিনৰ ডিজিজ বুলি মানে ডক্টৰেটো ইমানখিনি কেয়াৰ কৰে। ওচৰলে কাকো যা একদম কাকো থাকিব নিদিয়ে। তাৰপিছত তাই মাইনা আছিলে, আহ তাই বাহিৰতে দুৱাৰ মুখতে চুকী শুনা আছিল বহী আছিল দেউতাও আছ ছিল তাৰপিছত আৰু টয়লেট লাগিছে বুলি যাওঁ মই অকূমান যাব পাৰো নেকি চাওঁ বুলি গ'ল ঠিকে থাকে গ'ল গৈ ভিতৰত পেচাব কৰি পেলাই আপোনাৰ পৰি থাকিল নহয় তাতে
অ
তাৰপিছত অঁ তাৰপিছত এতিয়া ককালত এতিয়া আকৌ সেই বিষটো আকৌ ককালত মানুহজনী মানে ইটোৰ পিছত সিটো সেইটো এনেকুৱা হৈছে নহয় এতিয়া মানে ঘৰলৈ আনিছো যদিও ডক্টৰী কৰি থকা হৈছে যদিও হেৰি কৰিব লাগিব আপোনাৰ এই আমাৰ আইসকলক মাতি সেইটো আগবঢ়াই থোৱা হৈছিল সেইদিনাখন একদম বহুত বেছি অত্যন্ত পেট বিষ কাৰণেহে লৈ যোৱা হল সেইটো কাম নিয়মটো কৰিব। লাগিব দেখিছো ভাল নহব। এইটো এইটো হ'লে ডক্তৰৰ ওচৰত যাবই নালাগে ন।
আৰু বহুত বছৰ হ'ল নহয় বুৰু আমাৰো।
অ সেইটোৱে।
বেমাৰ বেমাৰ বহুত বখৰীয়া বেমাৰী নহয় জানো।
অ হয় দিয়ক কিয় বা মানে আৰু মানে। মানুহজনী একমাহ মান একেবাৰে সুস্থ বুলি আপুনি ক'ব নোৱাৰে ইটোৰ পিছত সিটোও কিবা এটা। কিবা এটা হৈ থাকে উম আৰু ভাত চাত নাখায় নহয় গাখীৰ চাহতো বহুত খায় সেইটো কাৰণে একদম।
গাখীৰ চাহ খাবই নালাগে জানানে গাখীৰ চাহ খাবই নালাগে। মইতো কাঢ়িছা না। খ অকণমানাই দিলেও নাখাওঁ ৰঙাচৰত বাহিৰে
এৰিই লাগে এইটো বেয়া বস্তু
উ চেনি নেখায়েই শ্ৰেনীৰ কথাাতটো মোক পাহৰি যোৱা নিচিনা আগত কমিছে কমিছে বহুত বহুত খিনি বমিছে
আহ।
এ ঔষধ খাই থাকিলে ঠিকে থাকে এইটো দৰৱ টেবলেট খাই থাকিলে খ। বই দিললে আকৌ বিষায় সেইকাৰণে। খায়ে থাকোঁ এইবাৰেই আমাৰত টেবলেট একেবাৰেেই আনিছোঁ বাপে।
হয় দিয়ক কিমান আনিব বাৰু
উম। খাই থাকিলে ভাল পাওঁ টোপনিও আহে খাব। উ খোজ খোজ কাঢ়িব পাৰি।
আহ
খাব যেতিয়া হেৰি মাৰ এসপ্তাহমান নাখাম নহয় একদম মানে খোজকাাতিিবইে নোৱাৰোঁ ঠেলেং পেলেং। দুখৰিৰ বল নাইকিয়া হৈ যায়।
উম বিষেও ধৰে চাগে ন।
চাপ কৰিব পঢ়িব নোৱাৰো। লেট্ৰিনত বহিব নোৱাৰো তেনেকুৱা হৈ য।
উম। তাকেতো আমাৰ মাকত থেৰাপি কৰিলে ঘৰত আহি থেৰাপি কৰিলে। আগৰ বেলতলাত যায় কৰিলে।
উম।
সেইদিন কিন্তু বহুত ৰিলিফ পাইছিল দেই।
হম।
তাৰপিছত আকৌ গেপ হৈ য গ'লে অলপমান দিন যদি ৰেষ্ট দি দিয়ে এনেকয় থেৰাপিটো। প'ষ্টাৰ্ট হৈ যায় কিন্তু থেৰাপিয় বহুত ভাল কৰিলে।
থেৰাপি এবাৰ কৰিলে থেৰাপি কৰা মানুহে গম পাইছো মই থেৰাপি কৰিলে ভাল কৰি থ যেনে টেবলেট খাই থাকিলে ভাল থেৰাপি কৰি থাকিলে ভাল। যদি কৰিব এৰে নহয় আকৌ হৈ যায়।
সেইটো আৰু কিমান পইচা লয় বাপৰে এদিনতে বহুত লয় দেখোন।
পইচা ওলয় বহুত আছে বেলতলাত যেনিবা ফ্ৰীতে কৰে সদায় অহা যোৱা অহা যোৱা লাগিলে।
অহা যোৱাটো সেইয় আৰু আৰু আপ আপোনাৰ মোৰ নিচিনা মানুহ হলে বোলে নিজে যাওঁ দে আমাৰ মা এতিয়া যাবও নোৱাৰে। এনেকে লৈ যাব লাগে। আগতে বাৰু ঠিকে আছিল দিয়কচোন উম।
উ।
তাকে আৰু কি কৰিব বয়সো হৈছে উম আপোনাতকে ডাঙৰ ন
এ ডাঙৰ বহুত ডাঙৰ
অ ডাঙৰ আপুনিটো ধুনীয়াই হৈ আছে গাভৰু হৈ আছে।
ডাঙৰ
অ তাকে আপোনালোকতো দেৰিকে শুই চাগে
উ বাৰটা বাজেই সদায়
উম আমাৰো সদায়
বাৰত
কি বা বনাইছে আজি খোৱা বোৱা?
জানো কিবা বনাই ৰান্ধনীয়ে
অ
মই কাপোৰ ইস্ত্ৰি মাৰিলো অ কালি কালি নে পৰহি আছে ছিলে মাছ আনিছিলে আৰু কিবা কণী আনিছে
অ
বাটতে ভাগিলেও
ঠিক আছে দিয়ক হেৰি কৰিব মই মই অলপমান টাইম উলিয়াই ফোন কৰিম আপোনা এতিয়া আপুনি অকন ৰেষ্ট লৈ চাহ তাহ খাই লওঁক। দিয়ক অ
দে হব দে